হেল্ল' তোমাৰ মাততো নেটৱৰ্কটো বেয়াই আহিছে অকন ওলাই যোৱাচোন।
হেল্ল',
হেল্ল',
তোমাৰ নেটৱৰ্কটো বেয়া
শুনি পাইছানে?
নাই পোৱা তোমাৰ নেটৱৰ্কটো বেয়া আকৌ হেল্ল' শুনিছা হেল্ল'
হেল্ল'
হেল্ল'
শুনিছা হেল্ল'
হেল্ল'
হেল্ল'
অ' কোৱা
শো শুনিছা
অ', শুনিছো নেটৰ্কৰ কাৰণে প্ৰব্লেম হৈছে মোৰ তাৰ কোৱাচোন
কি কৰি আছা
আছো তুমি
ময়ো এয়া বহি আছো গৰমত মইও বোলো বহি আছো গৰমত বহি আছো গৰমতে হেল্ল' শুনিছা
নেটৱৰ্ক নাই ছাগে
উম।
হেল্ল',
এতিয়া শুনিছা
অ', কোৱা
হেল্ল' মই কৈছো কি কৰি আছা
কি কৈছা
হেল্ল' কি কৰি আছা বোলো
আছো তুমি
মই বহি আছো গৰম দিছে যে তাকে তাকে বাহিৰতে বহি আছো গছৰ তলতে ভাত পানী নাই খোৱা তুমি
হাঁ
নাই খোৱা তুমি খালা
কি কৈছা তোমাৰ মাতে অহা নাই খালো
এক ছেকেণ্ড ৰবা
কোৱা আৰু হেল্ল', হেল্ল',
হেল্ল',
অ কোৱা।
এতিয়া গৈছে?
তোমালোকক মানে নেটৰ্ক নাই চাগে অলপ দুছে কোৱাচোন
উ আমাৰ ফালে নেটৱৰ্ক আছে।
অ তোমাৰ কপালৰ ৰদ দিছিনা ব শোনছে
তোমালোকৰ ফালেও যি দিছে আমাৰ ফালেও সেয়াই দিছে
কি কৈছা?
মই কৈছো ফোনটো কাটি পেলাই আকৌ
ভাল কি কৰিছা
মই কৈছো ফোনটো কাটি আকৌ কৰা
তোমাৰতো ভালকে অহা নাই। ভট্ট
মোৰো না যোৱা।
তোমালোকৰ ফালে নেকটক নাই চাগে। হেল্ল' ক শুনি পাইছ? যেনে
পাইছো
হেল্ল',
হেল্ল'
অ কোৱা কৈছো।
তোমালোকৰ ফালে নেট গাল বেয়া নেকি তুমি?
শুনি পাইছানে?
পাইছো পাইছো
হেল্ল না এইটোৱে হব
তুমি শুনিছা?
এই তোমাৰ আৱাজ টো ক্লিলিয়াৰ অহা নাই অ ভালকে কোৱা না।
মোৰ নেটৱৰ্কতটো ঠিকে আছে তোমাৰটো বেয়া নেকি
হেল্ল'
হেল্ল'
হেল্ল'